হেল্ল'। মই মানে এই মানে ঘৰতে মানে বহি আছিলো এতিয়া তুমি ফোনটো কৰিলা।
অ বোলে এই মইয়ো এইফালে বাহিৰত অলপ ওলাই গৈছো বুইছা মানে ভিতৰত অলপ সোমালে গৰম বহুত যে ভিতৰত অলপ বাহিৰত অলপ ঠাণ্ডা দি আছে কাৰণে মানে অলপ বাহিৰত বহিলোঁ আৰু।
অ ময়ো মানে ঘৰতে সোমাইছিলো পিছত ভাত চাত খাই কেনে এতিয়া মানে বাহিৰত আহিলোঁ। বতাহ চতাহ দি আছে বাহিৰতে এতিয়া বহি আছোঁ।
ভাত খালাই নেকি তোমালোকে? হেল্ল', ভাত পানী খালাই বোলো? ভাত পানী খালাই নেকি? বাহ ইমান জল্দি খোৱা নে তুমি ভাত?
অ, আমি জল্দিয়ে খাই দিও যে।
উম-উম-উম আমাৰ মানে কি জানা এতিয়া ভাতটো বনাব গৈছে মাহঁত। আমাৰ খাওঁতে অলপ দেৰি হ'ব আৰু কেইটা দচটা এঘাৰটা মান বাজিব বুইছা?
অহ, তুমিতো কৈছিলাই তোমালোকৰ খাওঁতে ৰাতি অলপ দেৰি হয় ন' সেইকাৰণে তোমালোকৰ খু তে শুতে অলপ দেৰি হৈ যায়।
অ, শুওঁতে শুওঁতে অলপ দেৰি হয় আৰু।
উম।
অ, পিছে তোমালোকৰ ঘৰত কেনেকুৱা খবৰ খাতি?
খবৰ খাতি কেনেকুৱা ঘৰত?
খবৰ খাতি ঠিক ঠাক চলিছে আৰু তোমালোকৰ?
আমাৰো ঠিক ঠাকে চলিছা এ চলি আছে আৰু মানে যে।
ভালে ভাল চলিলে ভাল।
উম, পিছে কম্পিউটাৰ ক্লাছ গৈছা নে নাই?
গৈ আছো এইটো সপ্তাহ তোমাৰ মোৰ হৈ গ'ল এতিয়া আজিতো শনিবাৰ আজি নাই। কালি দেওবাৰ বন্ধ সোমবাৰৰ পৰা আকৌ আছে।
অ', সোমবাৰৰ পা আছে ন' তোমাৰ?
অহ, সোমবাৰ পৰা তোমাৰ হেৰি সোমবাৰ মংগলবাৰ আৰু বুধবাৰ তিনদিন থাকে মোৰ।
এ যিমান পাৰা জল্দি কৰিলোৱা আৰু কাৰণ চাৰ্টিফিকেটখন লাগেটো কাম চামত কিবা যি তুমি কাম কৰিম বুলি ভাবা নিজা হাত খৰচ টোকে উলিয়াম বুলি ভাবা। মানে এইবিলাক সৌ- সৌ কামত সোমাবলৈও ধৰ কম্পিউটাৰ চাৰ্টিফিকেটখন হলে মানে কিবা এটা মানে ভৰসা থাকে যে কাম এটা পাম বুলি বুইছা কথাটো।
অহ, সেইটো কাৰণে কৰি আছো কাৰণ এতিয়াতো তুমি চাইছা আমাৰ এতিয়া যিটো কাম আমি কৰি আছো সেইটো টোৱে এনেকুৱা ধৰণৰ কামেই। আৰু বেলেগ -বেলেগ কিবা কাম চাম থাকে তোমাৰ কম্পিউটাৰত কৰিব পাৰি আৰু নতুন এটা কাম যে ওলাই আছে তোমাৰ তোমাক যে মই কৈছিলো আবেলি টাইমত।
উম।
সিটো কামৰ আন্দাৰত আৰু এটা কাম আহিব যে সেইটো কামত তোমাৰ হেৰি মই জনামতে সেইটো কামত যে তোমাৰ এই লেপটপ ন'হলে কম্পোটা লাগিব।
অহ, সেইটো বাৰোতে আপত্তি নাই সেইটো বাত যোগাৰ কৰি এটা হলেই হ'ল নেকি দুটা এটাতে লাগিব?
নাই- নাই এটা এটা হ'ল মানে কি যদি -যদি তোমাৰ এটা থাকে তেতিয়াহ'লে তুমি কৰিব পাৰিবা মোৰ তাত থাকিলে মই কৰিব পাৰিম তেনেকে এতিয়া তো মোৰ তাত নাই বাৰু।
মোৰ তাত যদি নাথাক মোৰ যা মোৰ তাত যদি। মইতো শুনা মই কৈ আছো মোৰ তাত ধৰ নাই তেতিয়া মই কৰিব নোৱাৰো।
নাই- নাই যদি তোমাৰ তাত নাই মানে তোমাক যিটো কাম মই ফাচটট কৈছিলোঁ সেইটো সেইটো বস্তুৰ আন্দাৰত?
অ',
সেই কামটো কৰিব পাৰিবা কিন্তু সেইটো এপৰ আন্দাৰত তোমাৰ বেলেগ আৰু এটা কাম আহিব যে।
উম,
পিছত আহিব সেইটো কাম সেইটো কামটো মানে আমি কৰিব নোৱাৰিম সেইটো মানে যাৰ মানে লেপ লেপটপ বা কম্পিউটাৰ আছে হীয়ে মানে কৰিব পাৰিব।
অ, একো নাই মোৰ তাত এটা আছে বাৰুতে মই লৈ আহিম গৈ মোক কলে দি দিব বাৰুতে।
উম, সেইটোৱে যদি চাও বোদে বেছি মানে পইচাটো বেছি হয় তেতিয়া তুমি এটা যোগাৰ কৰি ল'বা মই ইফালে যদি এটা যোগাৰ কৰিব পাৰো
উম, ঠিকে আছে বাৰু মই পইচাটো চালো বুইছা আমি যে অলপ যে কিবা কাম এটা কৰি আছিলো অলপ আগতে।
অ', অ',
তাত দেখোন আমাৰ ইণ্ডিয়াৰ যোনটো আই এন আৰ বুলি কয় মানে এনেই সেই আই এন আৰ বুলি কয় যিটো পইচা সেইটো সেইটোত চৌ কৰা নাই ইউ এছ ডি টোত চৌ কৰি আছে দেখোন মানে বস্তুটো।
হয় নেকি এই তোমাৰ নতুন- নতুন কাপোৰ নতুন কাপোৰৰ নেকি?
অ
অ কেনেকা পিতত পেমেণ্টটো কেনেকুৱা ধৰ সেইটো ক'ব পা দিবা নেকি?
এইটো মানে ইউ এছ ডি টিত হলে কি কৰিব লাগিব জানা আমি ইউ এছ ডি টি হলে তোমাক এটা মানে হেৰি একাউণ্ট লাগিব নহ'লে পেপালৰ একাউণ্ট লাগিব নহ'লে তোমাক বাইনেন্ঞ্চ ধৰ কিবা মান এনে কে এপবিলাক যে সেইবিলাকৰ তোমাৰ মানে তেনেকুৱা এটা একাউণ্ট লাগিব তাত মানে এটা যোনটো মানে এড্ৰেছ থাকে বুইছা যেনেকা ইউ পি আইৰ আই ডি কিওয়াৰ ক'ড থাকে যে৷
অ'-অ',
তাত মানে তেনেকে এটা আই ড থে কি আই ডি বুলি কয় এইটো ট্ৰাঞ্চফাৰ আই ডি এটা থাকে মানে সিটো এড্ৰেছ বুলি কয় এনে ৰিছিভাৰ এড্ৰেছ। সেইটো এড্ৰেছ লৈ তুমি মানে তাত মানে চাবমিট কৰিব লাগিব কথাটো গম পাইছা৷
অ গম পাইছো গম পাইছো কিহত মানে এনেই পেমেণ্টটো কিমানকে আহিব এইটো কিবা শুনিছা নে নাই?
য পেমেণ্টটো যদি জেনেৰেট হয় যদি দচ বিশ ডলাৰ মান জেনেৰেট হয় তেতিয়াহ'লে তোমাৰ ধ আঠশ টকা নশ শ টকা পাবা আৰু৷
অঁ-অঁ
চাও কিমান মান জেনেৰেট জেনেৰেট বোলে হৈছে বোলে এ এশ দুশ তোলা যেনে হৈছেযোৰ ভালেই তেতিয়া৷
উ অ তাকে
তেতিয়াহ'লে আমাৰ ধুনীয়া এটা প্ৰফিট উলাব তেতিয়া আঠ ন হাজাৰৰ ওলাই যাব এশ ডলৰ মানে৷
অ সেইটোয়ে এতিয়া যদি চোৱা এতিয়া আৰু বেলেগ কিবা কাম চাম আছে বহুত কাম চাম এতিয়া পৰি আছে তেতিয়া যদি সেইটো কাম যদি আমাৰ যদি মানে মিলে ধৰা প্ৰফিট হয় বা লাভ হয় তেতিয়াহ'লে আমি সেইটো ভালকে কৰিম আৰু যদি চাওঁ যে নাই আমাৰ ইমান লাভ এটা নহয় তেতিয়াহলে এটা কাম এটা কৰি কিনে চাম যদি আমাৰ লাভ হয় তেতিয়াহ'লে কৰি থাকিম আৰু যদি যে নাই ইমান পইচা নাই তেতিয়াহ'লে আমি এৰি দিম নে কি কোৱা তুমি?
সেইটোৱে মানে প্ৰথম আমি পইচাটো চাব লাগিব কিমান দিয়ে সেইটো হিচাপেতো আমি কাম কৰিম কাৰণ আমাৰ গোতেই দিনডাল টো লাগিবলৈ এনেও টাইম নায়েই যদি অল অলপ টাইম যদি লাগে যদি আমি ভাল পইচা এটা যদি অৰ্জন কৰিব পাৰওঁ তেতিয়াাহলে আমাৰো সুবিধা হয় মানে তেতিয়া আমি কৰিবলৈও মন যাব ধ এতিয়া যেনেকে আমাৰ এ মন গৈ আছে কামটো কৰিবলৈ আমা বিলেক৷
অ অ আৰু এই আৰু সেইটো কাম যে তোমাৰ সেইটো কামত তোমাৰ আৰু এটা ভাল কাৰণ এইটো সেইটো কামত যে তোমাৰ বেলেগ মানুহ না নাথাকিলেও হ'ব আমি দুটাকে দুইটাই কৰিব পাৰিম৷
উম-উম ঠিকেই কৈছে বাৰু ত কথাটো৷
অ আমি অ আমি দুইজনে যে আৰামত মানে গোটেই দিন আমি দুইজনেই কৰি থাকিব পাৰিম৷
হয় এতিয়া ভালে কাৰণ জানাই মইতো এতিয়া কৰিব মানে পুৰা শিকিয়ে গ'লো তুমি দেখিছাই এইকেইটা কামত মানে মই প্ৰথমে কৰিব নাজানিছিলো আৰু তুমি মোৰ লগত যোন অ এতিয়া মোৰ লগত কোৱা কেইটা তুমি ভালেই মানে পইচাটো তুমি ভাল অৰ্জন কৰিব পাৰিবা মোৰ লগত যোন খিনি কাম কৰি আছা এতিয়া৷
অ - অ
হয় নহয় কোৱাচোন?
অ হয়-হয়-হয়৷
অ মানে মোৰ মানে কি হয় জানা এই শুৱাৰ পৰা উঠা দেৰি নে খেলি মেলি কাইলৈ কিন্তু গোটেই দিন আমি কামটো গোটেই দিনটো কৰিব লাগিব যি
অ কাইলে অ কাইলৈ মোৰ অফ৷ কাইলে মোৰ এ তোমাৰ কলেজ তলেজো এনেও বন্ধ এতিয়া গৰমৰ বন্ধ আৰু ইফালে মোৰ কম্পিউটাৰ ক্লাছো নাই ইফালে মোৰ ইন্তাৰ্ণশ্বিপো নাই৷ গোটেই দিন মানে মই লাগি দিব পাৰিম অ গোটেই দিন লাগি দিব পাৰিম কোনো তুমি টেনশনে নলবা৷
গম পাইছো এনেকে পিছত নকবা ধৰ আৰু মোৰ এইবাক কাম এটা আছিল যাবলগীয়া তেনেকে নকবা৷
নাই-নাই তেনেকা নকওঁ নে তেনেকা নকওঁ কিন্তু তুমি অ তুমি কিন্তু ৰাতিপুৱা মোক ফোন কৰিবা ৰাতিপুৱা মানে অলপ বেছি ফ্ৰী থাকো দে ৰাতিপুৱা একদম হৈ হলস্থুল একো নাথাকে ৰাতিপুৱা মানে অলপ বেছিকে কৰি দিও তাৰ পিছত তোমাৰ লাহে লাহে কৰি থাকিলে হ'ল আৰু
সেইটোৱে ময়ও চাওঁ মোৰ মানে এতিয়া ৰাতি আও কেইটামান কাম কৰিমটো মোৰ মানে কামটো অলপ বেছি আছে তোমাৰতকৈ গম পাইছা।
উম উম কিন্তু তুমি দে অ তুমি ৰাতি তৰা ৰাত- দহটাৰ পিছত মই মোৰ মানে অলপ প্ৰব্লেম হৈ যায় যে সেইকাৰণে তুমি ৰাতিপুৱা আৰু গোটেই দিনত আৰু ৰাতি তোমাৰ নটালৈকে মোৰ লগত কৰি দিবা পিছত তুমি বেলেগৰ লগত কৰিবা৷
অ ঠিকে আছে তোমালোকৰাতে মই গোটেই এটা কৰি দিম নে কি কোৱা?
অ অ আৰু কাইলে ৰাতিপুৱা তুমি কেইটাত উঠিবা?
কাইলৈ এ ছটা মানৰ পৰা কৰোঁ নে চাৰে সাতটা মানৰ পৰা কৰিলে বেছি ভাল হয় সেই টো কোৱাচোন।
ইমান জল্দি পাৰা।
অ তেতিয়াহ'লে মই ধৰ এতিয়া দুটাল দুটালৈকে কৰিম।
অ কাৰণ আমাৰ দেখ, তুমি আজি কেইটালৈ কৰিবা ৰাতি কেইটালৈ কি কৰিবা?
দুটা এটালকে কৰিম চাগৈ মই ভাত পানী খাই পেলাই এঘাৰটা মানৰ পৰা ষ্টাৰ্ট কৰিম চাগৈ কৰিবলৈ।
অ ইমান দে দেৰি লৈকে কৰিবা?
দেৰিলৈকে মানে কি আৰু ঠিক নাই মানে কি হয় যদি সোনকালে শেষ হৈ যায়। মানে দুঘণ্টা এটা কৰিম বুলি ভাবি থৈছো দুঘণ্টা ধ এতিয়া ভাতপানী খালে এঘাৰটা পৰা এটা বাজিবই-
উম উম উম।
এ একো নাই দিনটো কৰি দিম নে কি কয় দিনত অলপ মানে অ কাইলৈ মানে দিনত অলপ বেছি সোনকালে পৰা কৰিলে বেছি ভাল হয় গম কোৱা কথাটো
অ অ সোনকালে সেইটোৱেতো কৈছো তোমাক নহ'লে আমাৰতো নিমিলিব কাৰণ কাৰণ তুমি এইফালেতো আমি গমেই পাইছো যে এইটো আমাৰ লাষ্ট ডেট আহি গ'ল-
অ আৰু এইফিলাক চাৰ্ভাৰ ইছুও হৈ আছে যেতিয়া আমি যদি অলপ যি দেৰিকোক সেইটো শুনা অলপ যদি দেৰিকৈ কৰিব যাওঁ কথাটো মানে কি হব মানে চবেই কৰিবটো কাইলৈ মানে পুৰা ভালকৈ কৰিব-
অ চবেই কালে ভালকই ভালকে কৰিব কিন্তু সেইকাৰণেতো এতিয়া আমি ৰাতিপুৱা য ৰাত- ৰাতিপুৱা কিন্তু বেছি মানুহে নকৰে ৰাতিপুৱা যে চাৰ্ভাৰ টো কৰা ঠিক থাকে আৰু নেটৱৰ্কৰ ইছ্যুও নহয়।
সেইকাৰণে আৰু অলপ সোনকালে কৰো নেকি নে কি ক চাৰে পাঁচটা মানত যদি কৰিব পাৰা।
উম ঠিক আছে তুমি হেৰি কৰিবা তুমি চাৰে পাঁচটা বা পৰাচ অ চাৰে পাঁচটাত উঠিবা। ছটাৰ পৰা আমি কামটো ষ্টাৰ্ট কৰি দিম মুক চুখ ধুই কেনে, নে কি কোৱা।
অ মই মুক নুধো মানে মই এজন লগৰ ঘৰত যা যোৱা কথা আছে যদি যাওঁ। তেতিয়া হলে যে মানে- তেতিয়াহলে যাওঁ যদি অকন দেৰিও হ'ব পাই ঠিক নাই দেই যদি মই ঘৰতে থাকো মাক কৰি দিম পাঁটা মান উঠাই দিবলৈ।
উম উম কিন্তু কামটো পুৰা ছটাৰ পৰা কৰিম হে চটাৰ পৰা একদম নন ষ্টপ আঠটালৈ। কৰিম দুঘন্টা হা আঠটালৈকে কৰাৰ পিছত আমি নাস্তা খাম নে কি কোৱা তুমি? অ আঠটাৰ পৰা ধৰা আহ ৰাস্তাটো খনা, অ।
উম ন কোৱা কোৱা কোৱা?
অ কৈ আছো যে ধৰা আঠটালৈকে যদি আমি নন ষ্টপ কৰো হে, তাৰপিছত ধৰা আমি না- স্তা কৰিলও নাস্তাত ধৰা আধা ঘণ্টা আধা ঘণ্টা টাইম দি দিলো নাস্তাত-
সেইটোয়ে তেতিয়াহলে আমি মান অ
আকৌ আমি আমি চাৰে আঠটাৰ পৰা আকৌ কণ্টিনিউ কৰিব পাৰিম।
সেইটোয়ে তোমাৰ লগতে মই কাইলৈ কেইটামান বেছি।
তাৰ পৰা অ খাৰে আঠটাৰ পৰা তুমি কণ্টিনিউ যদি আমি কৰো একদম নন ষ্টপ মানে বেলেগেক বেলেগত মানে ফকাছে নিদিম হে।
অ। ঠিকে আছে বাৰু তেনেকে যদি এই মাতটো অলপ হেৰি কৰো তেতিয়া হ'লে বেয়া হ'ব নেকি চোৱাচোন মাতটো কেনেকুৱা হৈছে।
নাই নাই ঠিকে আছে ঠিক আছে এইবোৰ তুমি এতিয়া নকবা নহয়।
এই একো নাই মানে এইটো মই এটা প্ৰেক্টিছ কৰি আছো বুজিছা এইফালে যাবলগীয়া আছে মানে মাত সলাই মানে কথা ক'বলৈ।
অ অ।
তাত মানে অলপ প্ৰেক্টিচ কৰি আছো মানে মই লগৰ কেইটাৰ লগত ফ্ৰেং হেই মানে প্ৰেংকল কৰিম বুলি ভাবি আছো মই। নতুন চিম এখন লৈছো বুইছে এই।
অ, অ সেইটো ভি আই চিম খন যে লৈছিলা নতুন।
অ সেইখনৰ পৰা মই লগৰ কেইটাক ফোন কৰি ফোন কৰি ফোন কৰি প্ৰেংক কৰিম।
অ অ মাতটো খলাই খলাই।
সলাই কম ধৰ মই থানা পৰা কৈছো আপুনি অলপ কিবা আপোনাৰ গাড়ীখন ধৈ কি আপোনাৰ গাড়ীখনৰ নামত দহ হজাৰ টকা চা- লাভ হৈছে মাৰি দিও নেকি?
অ তেনেকা কৰি থাকিবা কিবা-কিবি। তাৰপৰা সিহঁতে পুৰা অ সিহঁতে পুৰা ভয় পাই যাব দেই হেই অ
অ তেনেকে কৰিলে মানে কিবাটা ভাল লাগে নিজে হয় নে নাই কোৱা চোন লগৰ কেইটাৰ লগত যদি ফটোৱামি নকৰা, কাৰ লগত কৰিবা? উম, সেইখন বাৰু এতিয়া ভাইটিক দি থৈছো বুইছা। এই মই ভাবিলো ডেইলি একজিবি কৈ দিয়ে নেকি? নহয় মানে ৰিচাৰ্জ এটা মাৰি দিলে চিম খন উলিয়াওতে।
উম।
এতিয়া মানে এক জি বি এটা দিছে আৰু আঠাইছ দিনত তুমি নন ষ্টপ কল কৰিব পাৰিবা আৰু তিনিশটা মেছেজ। উ
উম, উম তে ঠিকেই আছে।
আৰু আৰু চাবচোন ভি আইখন যে আজি-কালি বেছি ভাল হ'ব লৈছে। মানে
অ, বহুত মহ তোমাৰ টো মই আগতে কৈছো বহুত মানে ফৰ জিত যে বহুত মানে স্পীডত নেট চলে আৰু একদম নেট শেষেই নহয়।
শেষ নহয় মানে তোমাৰ কি জানা। থ্ৰী নাইনটি নাইনৰ ৰিচাৰ্জ এটা তুমি যদি ল'ব পাৰা
উম।
তেনেহ'লে তুমি তাত ধৰ হেৰি আনলিমিটেত পায়। আমাৰ ইয়াত য'ত মানে লিমিট থাকেই দুই জিবি।
উম।
তাত মানে ফৌৰ জিতে আনলিমিটেত পায়। তেতিয়াহলে যে ফাইভ জি হলে কি হ'ব তাকে মানে মই ভাবি পোৱা নাই কথাটো।
অ, অ।
মই বাৰুতে ফাইভ জি খনেই পাইছো বাৰুতে। ভী আই ফাইভ জি বুলি যিখন হয় এখন চিমে পাইছো। উলিয়াই লৈছো। আৰু এইবিলাক চিম কি হয় জানা? কিছুমানে ইউজ কৰা চিম বিলাক মানে বহুত দিন যদি তোমাৰ ধৰা তোমাৰ এখন চিমে ধৰ বহুত দিন ধৰ ছুইছ চিম মোবাইলৰ পৰা উলিয়াই থৈ দিলা।
অ তেতিয়াহ'লে অফাৰ দিয়ে ন?
তেতিয়াহ'লে অফাৰ নহয়, তোমাৰ চিমখন কাটি দিয়ে গম পাইছা নে নাই কথাটো?
বেছি দিন হ'লেটো কাটি দিয়ে। এনে যদি তুমি অলপ টাইম ৰিচাৰ্জ নভৰোৱা তেতিয়াহ'লে তোমাক অফাৰ অফাৰ দিব ৰিচাৰ্জ ভৰাবৰ কাৰণে।
অ মানে চিমখন কাটি পেলাই বেলেগ এজন মানুহক দি দিয়ে।
অ বহুত দিন যদি তুমি সেইটো যদি তুমি ছমাহ মান যদি ৰিচাৰ্জ নকৰা তেতিয়া হ'লে সেইটো নাম্বাৰ তোমাৰ কাটি কেনে বেলেগক দি দিব।
সেই। এইটো কথাই মানে এইবিলাক মানে আমাৰ মানে কথাটো ভাবিলে অলপ হেৰি লাগে, বুইছা নে কথাটো?
উম, উম সেই লাগে অ।
উ যিহেতু আজি-কালি জানাই যেনেকুৱা হৈছে।
অ।
এইবিলাক ৰিচাৰ্জ-চিচাৰ্জৰ দাম বাঢ়িছে, পেট্ৰলৰো দামো বাঢ়িছে।
উম, উম।
মানুহৰ মানে দৈনন্দিন মানে জীৱনৰ যোনবিলাক বস্তু ব্যৱহাৰ হয় সেইবিলাকৰ চবৰে দাম বঢ়াই আছে।
অ সেইবোৰ বস্তু দাম বোৰ কমাব লাগে। কিন্তু সেইবোৰ বস্তুৰে দামবোৰ বাঢ়ি আছে।
উম, পিছে তোমালোকৰ ফালে বৰষুণ দি আছে নেকি?
বৰষুণ এই সন্ধিয়া টাইমত অলপ কিনকিনিয়া মানে কিনকিনিয়া পৰিছিলে, কিন্তু এতিয়া নাই।
অ, আমাৰ পিছে এইফালে বাৰতে ভালেই বৰষুণ দি আছে গম পাইছা।
অ বৰষুণ দি আছে নেকি?
উম বৰষুণটো ধুনীয়া দি আছে, তই যদি ভাতকেইটা খাই যদি শুই দিব পাৰো ধুনীয়া লাগিব আৰু
উম তেতিয়াহলে ভাতটো খাই দিয়া, তেতিয়া কাৰণ পটককে বৰষুণ দিলে না কাৰেণ্টটো কাটি দিয়ে। কেতিয়াবা এতিয়া যদি কাৰেণ্টটো কাটি দিয়ে তেতিয়াহ'লে তোমাৰ বহুত অসুবিধা হ'ব।
এ নাই নাকাটে। ইমানতো বৰষুণ দিয়া নাই মানে জানাই এইফালে মানে বৰষুণ দিলে আকৌ লাইটটো নাকাটে, গম পোৱা?
অ, অ, বৰষুণ দিলেও কা কাটি দিয়ে কেতিয়াবা